অ', আছনে?
অ', আছো। শুনি পাইছা তুমি?
অহ, অহ, অহ। কি খবৰ?
মই
মই আছো দিয়া। তোমাৰ কোৱা? অহ মইয়ো আছো দিয়া। এই এটা কথা সুধিব আছিল মানে, আজি কলেজৰ পৰা আহি থাকোতে ভাবিলো মানে? সুধি সুধিব পাৰোনে? অ' অ' পাৰা। অ', অ'। তুমি এই আজৰি সময়ত কি কৰানো বাৰু? মই আজৰি হ'লে কিতাপ পঢ়িবলৈ খুব ভাল পাওঁ। বিশেষকৈ সাধুকথা আৰু প্ৰেৰণাদায়ক কিতাপসমূহ পঢ়িবলৈ ভাল লাগে। তোমাৰ হবি কি? অহ মই গান শুনো। আৰু ছবি আঁকি ভাল পাওঁ, কেতিয়াবা আজৰি পালে স্কেটছো কৰো। বা ড্ৰয়িং কৰিব জানা? মই ড্ৰয়িঙত একেবাৰে ভাল নহয়। কিন্তু ভাল ড্ৰয়িং দেখিলে খুব ভাল লাগে। অহ মইও ইমান ভাল নাকো, কিন্তু মন ভাল ৰাখিব তো কৰো আৰু। ড্ৰয়িং কৰিলে মনটো অই পাতল থাকে।
উ
আই
আই, তুমি হাঁহিলা পিছে কিয়?
নাই, নাই। কেতিয়াবা মানে হাঁহি উঠি যায়।
উঠি যায়। অহ পাৰো। তুমি কোৱা আৰু কি গা মই তুমি গান নুশুনা নেকি বাৰু? আম হা' এনেই গান শুনিলে মনটো সতেজ থাকে। মই কিতাপ পঢ়িলে নতুন নতুন কথা শিকিব পাৰো আৰু ইমেজিনেচনটো বাঢ়ে। অহ আচ্ছা মানে কিতাপ পঢ়িয়ে তোমাৰ বেছি ভাল লাগে ন। হুম হুম হুম মানে আৰু মানে সেই আৰু কিতাপ আৰু গান চাগে দুয়োটাই শুনি ভাল লাগে তোমাৰ সমানে। নে আম
কি কৈছা
কি কৈছা আৰু এবাৰ কবাচোন। অহ কিতাপ আৰু গান দুয়োটাই শুনি ভাল মানে দুয়োটাই তুমি কৰি একে সমানে ভাল পোৱা চাগে? অহ আহ দুইয়োটাই ভাল লাগে অহ অহ। এই এনে মানে দিনৰ কামত কাম খতম হ'লে ইয়েৰফোন লৈ গান শুনি বহি মোৰো ভাল লাগে মানে টো সেইকাৰণে সুধিলো। আৰু কেতিয়াবা গান শুনি শুনি নাচিও দিয়া যায় অকলে থাকিলে।
অ অ। অ, মোৰো নাছি ভাল লাগে ঘৰত অকলে থাকিলে, কিন্তু কিতাপ পঢ়ত বেছি সময় দিওঁ। এনে এনে থাকিলে মোবাইল ফোন চাই সময় নষ্ট কৰিবলৈ মন নাযায়।
উম হম বুজিছো, সেই কথাটো বাৰু হয়। ছ'চিয়েল মিডিয়াত বহি থাকিলে কেতিয়াবা সময় কেনেকে যায় গমেই নাপোৱা যায় মানে। একদম, সেইবাবে মই সদায় অলপ হলেও কিতাপ এখন ওলাই পঢ়িবলৈ চেষ্টা কৰোঁ। এতিয়া এটা উপন্যাস পঢ়ি আছোঁ। উম, কি কি নাম? উপন্যাসখনৰ উপন্যাসখনৰ নাম মান্যতা, কাহিনীটো খুব খুব আমোদজনক, প্ৰত্যেক দিন অলপ অ ভাল-ভাল-ভাল কথা। মইয়ো আজৰি থাকিলে কেতিয়াবা ইউটিউবত চাই চাই মানে আঁকিব চেষ্টা কৰোঁ।
তাতে থাকে ন? অ অ তুমি নিজৰ ড্ৰয়িং ছচিয়েল মিডিয়াত নিদিয়া নেকি? দিওঁ কিছুমান দিওঁ কিন্তু বেছিভাগ নিজৰ বাবে আঁকি ৰাখো, মানে ছচিয়েল মিডিয়াত দিলেও সিমান মানুহ মানে দেখা নাপায় তো নিজৰো ভাল নালাগে, সেইকাৰণে নিজে আঁকি নিজৰ চকুৰ কাৰণে আঁকো আৰু।
সেইটো হয়, এইটো কম্পিটিচনৰ বাবে নহয় বাৰু। নি জৰ আনন্দৰ বাবেহে।
বাবেহে। উম উম সেয়ে ছচিয়েল মিডিয়াত দিলে এটা মানে প্ৰতিযোগিতা নিজৰ লগত, মানে নিজৰ লগত কৰি থাক থাকিলে ভালে লাগে, বেলেগৰ লগত গ'লে মানে সেইটো ভাল নালগা হৈ যায়। অ আৰু বাৰু কিবা বেলেগ ৰুচি মানে মানে কি কয়, পঢ়া-শুনাৰ মাজত এইবোৰ মানে ৰুচি থাক আঁকিলে ভাল লাগে আৰু মনটো, সেইটো, সেইটোৰ কাৰণে বেছিভাগ মই সেইটোৰ কাৰণে আঁকোঁ। অ', অ', ভালেই। উম, তুমি আৰু কোনো বেলেগ বস্তুত ৰুচি ল'ব ভাবিছানে? উম, মই ফটোগ্ৰাফী শিকিবলৈ ভাবিছোঁ, মোবাইলত ফটো তুলিব ভাল লাগে।
ৱাও। ফটোগ্ৰাফি খুব বঢ়িয়া হবি দেই, মই ফুল ভাল পাও, সেইকাৰণে বাগিচাৰ কাম শে শিকিবলৈ মন আছিলে।
ফুলতটো মোৰো ভাল লাগে, খুব ভাল গছ-গছনি লগালে ঘৰৰ পৰিৱেশো সুন্দৰ হৈ থাকে।
হয়। আৰু নিজৰ হাতেৰে লগোৱা ফুল বা গছ ডাঙৰ হৈ থকা দেখিলে বেলেগে ফূুৰ্তি লাগে।
কি লাগে? উম, হম, নিজে কষ্ট কৰি ফুল আৰু গছ ডাঙৰ কৰা ইমান সহজ নহয়, ফুল দেখিলে মোৰ মানে ব্যস্ত জীৱনত অলপ আনন্দ আহে।
একদম।
একদম, কেৱল পঢ়া বা কাম কৰি থাকিলে জীৱনটোৰ ৰস কমি যায় একদম। উম, হুম, হম, সেইবাবে প্ৰত্যেকৰে এটা হ'লেও এটা ৰুচি থকা দৰকাৰ বুলি মই ভাবোঁ।
ময়ো একে ভাবো। আজিত
মই শুনা নাই। তুমি আছানে?
অ, আছে।
অ, আছো, আছো। মাজে-মাজে নেটৱৰ্কতটো বেয়া হৈ যায়, ৰ'বা অলপ। অ, অ, অ, কি কলা? শুনা নাপালো মই। অ, বোলো, মইও একে ভাবো। আজিকালি মানে বেছিভাগ ল'ৰা-ছোৱালীৰ অ, অকল ফোনতে লাগি থাকে, ৰুচি নোহোৱা হৈ গৈছে। উম, হম, হম, সেয়ে, মই তোমাৰ বাগিচা যেতিয়া হৈ যায় মানে ফুল-ফুলনি যেতিয়া হয়, মোক মাতিবা এবাৰ, যদি তুমি আজৰি থাকা সেইখিনি সময়ত, কলেজৰ পাছত। অ, অ, মাতিম দিয়া। ভাল লাগিব একেলগে ফুলবোৰ চাই পিনে অ, মানে মনটো সতেজ লাগিব বহুত। উম, উম, উম, তুমি সেই কি কয়, গোলাপ ফুল, মোৰ গোলাপ ফুল চবত তকে বেছি ভাল লাগে, পিছে গোলাপ ফুল মানে ৰোৱা আৰু তাৰে যত্ন লোৱাটো চবতকে কঠিন হয়। ত' সেইটো তুমি চেষ্টা কৰি চাবাচোন, যদি গোলাপ হয়, তেতিয়াাহ'লে মোক গোলাপ এটা দিবা, যেতিয়া হৈ যায়। অ, অ, মই সেইটো চেষ্টা কৰি চাব লাগিব, ময়ো ভাবি আছিলো। মই বগা গোলাপৰ কথা ভাবি আছিলো। অ, বগা গোলাপ। মই যদি ক'ৰবাত পাওঁ হু হুম বগা গোলাপ নাই। কাম আৰু। ভালে বগ গোলাপ ভালে বাৰু কিন্তু ৰঙা গোলাপ মানে দেখি কিবা এটা বেলেগ ভাল লাগি যায়। মই বুজাব নোৱাৰোঁ। সেই মানে আনন্দতটো। মোৰ মানে এদম মানে, ৰঙা গোলাপ মানে চ'বতে দেখো সেই ৰঙা গোলাপেই বেছি চলে ন'? মানে বগা গোলাপ হ'লে কিবা এটা মানে ৰং নোহোৱা ফুল টাইপ মোৰ লাগে। তুমি কি ভাবা? অঁ সেইটো হয় বাৰু, ৰঙা গোলাপ মানে এটা মানে ৰোমাঞ্চকৰ ভাৱ এটা আনে। উম উম উম। আৰু বগা ও গোলাপটো চালে মানে শান্তি অনুভৱ হয়। উম
আৰু বেলেগ ফুল কিবা তোমাৰ ভাল লাগে নেকি?
অঁ বেলেগ আৰু পদুম
পদুমটো ভাল লাগে। কিন্তু পদুম আৰু বাগিচাত ক'ত ৰুব পাৰিম? উম সেয়ে পুখুৰী লাগে আৰু পুখুৰী আৰু এনেকৈ ইয়াতে চহৰত দিগদাৰ হয়, নিজৰ পুখুৰী থাকা অঁ সেইটোতো হয়, বহুত অঁ কম ঘৰত থাকে পুখুৰী, সেইটো সৰু সৰু উম উম উম আৰু নহয় গোলাপ আৰু টান দিয়া, সেইটো মানে কিছুমান বহুত নিৰ্দিষ্ট জাগাতহে গোলাপ হয়। আমাৰ। অঁ আমি আগতে এবাৰ ট্ৰাই কৰিছিলো গোলাপ ৰুৱাটো কিন্তু বাৰে বাৰে মৰহি হি যায়। উম উম নাই মইতো কেতিয়াও চেষ্টা কৰা নাই কাৰণ মই ফুল ৰুলেতো মানে সেইটো ফুল মৰি যায়। মই নাজানো কিয় এনেকুৱা হয়? কিন্তু মই চেষ্টা দিছিলো এবাৰ। কিন্তু এটাও ফুল নহ'ল ভালকৈ নুফুলিলে। আৰু তাৰ পাছত আৰু মই কেতিয়াও চেষ্টা নিদিলো। আমাৰ ঘৰৰ ওচৰৰ পিৰ, অ' কে হঁ নাই আমাৰ ঘৰৰ ওচৰৰ এটা পুখুৰী আছে। মানে সিমানো ওচৰ নহয়, কিন্তু ওচৰ বুলিয়েই ক'ব পাৰি। তাতে বহুত ফুল আছে আৰু গোলাপ ফুল, তাৰপিছত তাতে পদুম ফুলো আছে কাৰণ পুখুৰী এটা আছে। ত' সেইটো জাগাটোত যাই মোৰ কেতিয়াবা মাজে মাজে এনেয়ে খোজ কাঢ়িব ভাল লাগে। অঁ, সেই পাৰ্ক খন ন'? উম উম উম এই বাৰু আৰু তুমি এতিয়া কি কৰি আছিলা? মই এতিয়া পঢ়িব লৈছিলো ৰবা! একজাম আহিছে নহয়। অ' অ'। হ'ব তেতিয়াহ'লে, পিছত কথা পাতিম এতিয়া থওঁ। অ' ঠিক আছে দিয়া, ভাল লাগিল। কথা পাতি, অ' অ' দিয়া দিয়া।